হেল্ল' অ আহ কি কৰি শুনিছো কি কৰি আছা?
হেৰি চাহ অলপ বনাই খাই আছিলো মানে
হয় নেকি ভালে দিয়া ছোৱালীতো আজি দেউতাকে থলেগে। মই আজি হেৰি হ'ল কি বুলি কয় বেলেগ এটা কামত সোনকালে গুচি আহিলো। তাৰপিছতে, তোমাৰে ভাল আৰু দিয়া ৰ'দ চ'দ নালাগে ভিতৰত থাকিব পাৰিছা।
এ ৰ'দ এ তথাপিতো গৰমে চোন ৰ'দ দিলেও গৰম এনে গুপ গুপ
হলো আক তোমালোকে ঘৰৰ ভিতৰত ফেনৰ সাৱালৈ একেবাৰে ধুনীয়াকে আৰামত আছা। আমি কত পথাৰত বোকা, পানী, ৰ'দ, বতাহ চবেই পাইছো অৱশ্যে।
অ ভালেহে ক কষ্ট কৰিলে জানা শৰীৰটোও ভালে থাকে কিন্তু।
ভালে থাকে।
যিমানে ভিত অ এইয়া ভিতৰত থাকিলে বেছি বেমাৰ বিলাকেহে পাই যে। মোৰ মানে এতিয়া ভৰি বিষ যে একে হেৰি প্ৰব্লেম হৈ গৈছে উ এই ইউৰিক এচিড ইমান বাঢ়ি ছে উম ভিতৰত থাকি থাকিয়ে অকন খোজকাঢ়িব লাগে ইফালে সিফালে।
ইউৰিক এচিডত অকণ মুখটো ইউৰিক এচড খানাটো অকণ বাচিব লাগিব দেই। বহুত বস্তু জানামতে আৰু বাচিব লাগে আৰু সেইখিনিতে ধৰা তোমাৰ বিশেষকে তোমাৰ ছাগলী মাংস টো বেয়া তোমাৰ আলুটো বেয়া বুলি কয় বুট, চয়াবিন, এইবিলাকো বেয়া বুলি কয়। এইবিলাক বহুত বেয়া বুলি কয়, মোৰো আছে বাৰু অলপ।
অ মাংসটো বাৰু নাখাওঁ কিন্তু হেৰি বুটটো খাওঁ ন।
বুটটো খোৱা না বুট চয়াইবিন এইবিলাক মানে হে ৰি উ ভাল নহয় বুলি কয় কিমান খোৱাটো নাজানো আৰু আলুটো বেয়া বুলি কয়। মানে সাৰ থাকে যে আলুটোত আলুটো তুমি কাটিলে চাবাচোন আলুটো এটা ধুলে বালি বালিয়া নিচিনা বস্তু এটা ওলাই ন সেই বস্তুতটো সেই সাৰৰ নিচিনা কাম দিয়ে মানে আলুটোৱে, সেইকাৰণে মানে সেইটো অ সেইটো অ সেইটো বেয়া অ সেইটো বেয়া। সেয়াই মই আকৌ হেৰি হ'ল পথাৰত অ সেইকাৰণে মই আকৌ কি হল এয়া পথাৰলৈ আহিলো মানে কি হ'ল এইবাৰ বৰা ধানটো আমাৰ নাইয়েই লোকৰ পৰা মানে হেৰি কৰিছিলো ধান আধা কেজি মানহে হ'ব বেছিও নহয় তাকে মানে আমি কঠিয়া অকমানকে দগল এতাত পেলাইছিলো পেলাওতে এতিয়া বাম মা টি অকনমান পানী লাগিছে অকনমান বামো নহয় দৌ নহয় বাৰু অকমান পানী লাগিছে তাকে মানে এতিয়া হাত বুলি ৰখি থকা নাই মানুহ এজনী লগত লৈ পথাৰলৈ আহিলো ৰাতি পুৱা, আহি পেলাই তোমাৰ কঠিয়া কেইডাল উম কঠীয়া কেইডাল তুলি আছো তুলি হ'লে চাগে হেৰি কৰিম। লগতে ডবলটো বোকা দিয়া হৈ আছে যে লগতে আমি ৰুই থৈ হে ঘৰলে যাম আৰু তাৰপিছত আৰু মালিকক কিবা এটা লৈ আহিব দিছো আৰু। দুপৰীয়া খাম ঘৰলে নাযাও ডবলটো সৰু আৰু বেছি নহয় মানে সেইখন অ ৰুই কৰি থৈ দুইজনীয়ে যামগে আৰু। সে সেইকাৰণে পথাৰত আছোঁ। এ কালি বৰষুণ দিলে সেইকাৰণে আজি সেইকন দি সেই কৰি ৰুই দিওঁ চাপতে আৰু এতিয়া তোমাৰ চেক মাৰি মাৰি কাম নকৰিলে তুমি নোৱাৰিবা নহয়।
নহয় নহয় অ ইয়াতো তেনেকেই কৰি আছে অকমান বোকা আছে ৰুইছে। তাৰপা আকৌ বৰষুণ দিছে আ আকৌ বোকা হৈছে ৰুইছে তাৰমানে একেবাৰতে যে হোৱা নাই ন বোকাটো অকন অকনকে ৰুই আছে।
সেইটোৱে কেনেবাকে যদি এতিয়া যদি কেনেবাকে ৰ'দ আহি যায় হয়। ভাল মতে যদি একেৰাহে একসপ্তাহো ৰ'দ দি দিয়ে মাটিখিনি তোমাৰ চিকতাৰ নিচিনা নিচিনা হৈ যাব। অঁ সেই স কাৰণে মানে হেৰি কৰো ন এইছেগতে বোলো অকণ ৰুই দিওঁ আৰু সেইবুলিহে পথাৰত আছো ৰ'বা। এতিয়া বামলে উঠি পেলাই ই আমি ফ্লাক্সত চাহ অকণ লৈ আহিছিলো। চাহঅকণ খাবলৈ লৈছোঁ।
অ, ভাল লাগে কিন্তু ন পথাৰত খোৱা বোৱা কৰি মই। আগতে যাও নহয়, বৰ ভাল লাগে। উম, ভাতকেইটা খাইও ভাল লাগে যে আকৌ ধুনীয়াকে ছবে মিলি-জুলি চাহকন খাইও ভাল লাগে। পথাৰত মানে কিবা এটা ভালে লাগে ঘৰত থকাতকৈ গৰম লাগে যদিও।
সৰিয়হ তুলিবলৈও যাওঁ আমি কেইবাজনীও লগ লাগি পেলাই। ঠিকা লৈ-লৈ সৰিয়হ তোলাৰ দিনকেইটাতো আৰু ভাল লাগে হয়, ঠাণ্ডা দিন পৰে তোমাৰ পৰাই কৰাই গুৰিতো ওলাই তেতিয়া সানদহটো ওলাই তেতিয়া। উম, সেইখিনি ভাল হয় আৰু। মানে পথাত মানে কি? কষ্ট কৰিলেও তোমাৰ সেইটো কষ্ট অনুভৱ
নহয়। অ, সৰিয়হৰ দিনাখন সৰিয়হত ময়ো যোৱা বছৰ খুব তুলিলো।
আহ।
তাটো গৰম লাগা নাই ঠাণ্ডা হেৰি ঠাণ্ডা দিন যদিও কলা পৰি গ'লো জানানে ইমান কলা হ'লো ৰ'দত।
ৰে কলা পৰে।
কলা পৰি গ'লো মোৰ।
সৰিয়হৰ মাজত তোমাৰ নীলা যিবিলাক থাকে যে নীলাজী বিলাকেও কাটে। কিছুমান মাটিত নাথাকে বাৰু, আমাৰ কি কে আমি কেইবিঘা মাটিত মানে লওঁ। সেইকেই বিঘা আমি প্ৰতি বছৰে বছৰে আমি কেইজনীয়ে লৱেই মানে। সেই সিখিনি মাটিত মানে নীলা যিটো হয়। সেইখিনি তোলোতে আমাৰ কষ্ট এটা হয় বাৰু। কিন্তু মানে এ গছ কেইজোপা অকণ গছ কেইজোপা জোপা অকণ মঠি ধৰিব পৰা ধুনীয়া টো মানে সেই কাৰণে মানে ভাল আৰু ইমান হেৰি নহয়। সেই নীলাজীখিনিহে আমাক অকনমান কাটে বাৰু। থিকে আমি যামেই আৰু। অ, পিছে আমাৰ সেইখিনি সেই মালিকক ঘৰ মানুহে জানে আমি যাও বুলি আৰু।
অ, অ, মাতে আৰু গোটেই কেইজনীকে, উম।
সেইজনী আমি কি ক নিজৰ খিনিও লওঁ সিহঁতৰ ঘৰতো তোলো। তেনেকে সেই কৰিব বিলাক কৰো আৰু।
তেনেকে আকৌ ৰেহাইও হয় ন? পইচা নাযায় কাৰো। অ, সিহঁতৰ খিনিও তুলি দিলে আপোনালোক খিনিও তুলিলেহি। অ, ভাল। চিষ্টেমটো ভাল। আমাৰ এইও কৈছে নহয় কৈছে আমি এনেকে কৰো বুলি। সেইদিনাখন মোক। মই বোলো বহুত ভাল চোন। আমাৰ ইয়াত আকৌ মানুহ এনে তেনেকে ন কৰিবই পইচা-চইচা দিলেহে যাব।
সেইটো হয় মানে সি এনেই থেকাতকে কিনো কৰঝ শৰিটো কিবা এটা হেৰি পালে হয়নে নহয়? আৰু তোমাৰ আজিকালি আমি অহ, ৰাতিপুৱা উঠি উঠি তুমি অকন সোনকালে বলে যাম। খোজ কাঢ়িবলৈ বা কিবা এটা কৰিম টাইমে নহয় চোন মাৰ হেই ‌হুম হোৱা পৰা উঠি পেলাই জাওডাল ললো মাত্ৰ কাম শেষ নহয়। হয় হয়নে? অ, ন সদায় ভাবো কাইলৈ সোনকালে উঠি ইটো কৰিম, সিটো কৰিম খুৱ শুৱা পৰা উঠি তোমাৰ জাৰু ডাল ল'ব লাগে আৰু, লৈ পেলাই আহি গ'ল আৰু কামৰ হেৰি। কাম লিষ্টত আহি গল আ আৰু কামেকে কৰিয়ে থাকা আৰু ৰাতিপুৱা গধূলি।
হয় দিয়ক মাইকী মানুহ বিলাকৰ চবৰে একেই প্ৰব্লেম।
সেইকেইটা দিন সেইকাৰণে কাম চাম বাদ দি যামেই আৰু পথাৰলৈ।
অ, এ তেনেকে গলেহে মানে ঘৰত থাকিলে যে কাম বিলাক ওলাইে থাকে, ওলাইে থাকে এইটো পিছত সিটো। ওলাই যাও বুলি যদি যাব নহয় তেতিয়াহে মানে মানুহৰ মানে শেষ হয়। এনেই নহলে ওলাই থাকে ময়ো সে এনেকুৱা নহয়, কেইদিন আগত আগতে ওলাই যাওঁগৈ নহয় বহুত মানে হেৰি কাম হয় বাহিৰত গ'লেও বাহিৰৰ কাম খিনিও হয় ঘৰৰ খিনিও হয়। এতিয়া কি হৈছে কেইদিনমানানৰ পৰা ওলাই যাব পৰা নাই ঘৰৰ কাম খিনিকে শেষ।
নহয় নহয় হয় কেতিয়াবা তেনেকুৱা। অ তাতে এইকেইটা দিন আৰু হয়। মানে বাৰিষা হয় ন আৰু তোমাৰ মানে আৰু পকা ঘৰ হওক কেঁচা হ। ঘৰ হওক কেউ চাইডত বা বন চন গজি পেলাই পৰিৱেশটো অকমান মানে। এ বেয়া লাগে অকমান হয়নে এইকেইটা দিন। অশান্তি লাগে মানে একদম তোমাৰ ঘৰতো সেমেকা হয় ঘ দুৱাৰ গোটেই খিনিয়ে সেমেকা হৈ থাকে ভাল নালাগিবা এটা।
সেইকাৰণে উম।
যিমানে নহওক ৰ'দতো নিচিনা হ'ব নোৱাৰে মানুহক গৰম চৰম যিয়ে নকওক হয়নে নহয়। সূৰ্য্যৰ সূৰ্য্যৰ তাপটোৰ নিচিনা হব নোৱাৰে আৰু। উ তাৰ কিমান এটা মুহৰ্ত গছে মানুহৰ মন বিলাক কিবা এটা ভাল লাগে হয়নে নহয় গা বিলাকো ভাল লাগে। ত কিমান গুণ সেইটোৱে।
উম
তোমাৰ ছোৱালীহঁতে কি কৰি আছে।
ছোৱালী এবাৰ উঠিলে উঠি পেলাই মানে খোজকাাঢ়ি কৰি ত উম পঢ়ি কৰি অলপ ওলাই কৰি আহিলে গৈ তাৰাপা আকৌ এতিয়া আছে ভিতৰ ৰুমতে অকন আৰাম কৰি আছে তাৰাপা মই বোলো এতিয়া হে খোৱা বোৱাতো হ'লে হেৰি বনালো চবজি বনালো তাৰপা চাহ অকনো খালো বনাই এনেই আছো এতিয়া ভাত বনোৱা সময় ল বোলো ফোন এটা কৰি লওঁ বোলো কিবা কৰি আছে আজি
কোনো নাই মই সোনকালে উঠিলো আজি চাৰিটা মানতে উঠিলো উঠি লৈ পেলাই কালি চাউল কেইটামান তিয়াই পেলাই ৰাতিয়ে তিয়াই থৈছো টুতি পেলাই হেৰি কৰিলো উ ৰাতি চালি পেলাই অ মিক্সিতে পিচি কৰি চালি পেলাই সত ফ্ৰিজতে ভৰাই থলো কেটলিত মাত্ৰ পিঠা চাৰিটা আমি দু দুজনীৰে দুটা দুটা বনাই লৈ আহিলো।
অ কেটলি মুখত দিয়া পিঠা।
কেলিমুখত দিয়া পিঠা অ তাকে বনালো হেৰি হৈ আমাৰ কেটলি নহয় হয় যেনিবা দেই এই চামু হেৰি জানাই নেকি চেকনিৰ নিচিনা যে থাকে। দেখিছানে বাৰু কুকাৰত। অ পিপাটো কুকাৰত দিয়ে যে। কুকাৰত দিয়ে সেইটটোহে দেই আগতে কেটলিত বনাইছিলো সেয়া দুপাত আনি ললো। আনি লৈ পেলাই এতিয়া সেই তাতহে বনাই খাও সেই তাকে চাৰিটা বনালো আৰু।
উ।
বনাই পেলাই তাকে লৈ আছিলো উম হেৰি এনে আছে সেইবিলাকে ভাল লাগে। তাকে আৰু হেৰি মানে এতিয়া হেৰি হ'ল নহয় তোমাৰ এনেই মোৰ ডেকচি এটা আছে। ফিল্ফাৰ হয় গেছতো বহাব পাৰি জুইতো বহাব পাৰি আগতে যে মাটিৰৰ ভাপ চৌবিলাক আছিলে। দেখিছা দেখিছেনে নে সেইবিলাক অ দেখিছা হয় এতিয়া। মোৰ এটা চিলভা আছে মানে সেইটো সেইটোত আকৌ চাউল তোমাৰ প্ৰায় দুই। কেজি আঢ়ৈ কেজি তিনি কেজি মান চাউলৰ পিঠা এটা বনাব পাৰি। তাৰপাছত এতিয়া সেইটো শুনিবলৈ হলে মই। ঢেঁকীত যাব লাগিব মিক্সিটোত ইমান বেছি চাউল খুলিবলৈ। ভাল নালাগে নহয় বিেচাৰ পাই বুলি অ অ পাতিলে বেলেগ কথা অ। মানুহৰ বেছি হলে মে। ম্সিত মানে হেৰি কৰি ভাল নালাগে কষ্ট পায় ন কাৰেণ্টৰ বস্তুবিলাক।
হয় সেইটোয়টো ঢেঁকী ঢেকীতোু খুন্দা পিঠাগুৰিটো ভাল লাগে কিবা পৰা ন ধুনীয়াকে। পতককৈও হয় বহুত খিনি বিধৰ। গুৰি হয় উম ধুনীয়াকে অ অ।
কেহেটা হয় সোৱাদটো নালাগে তথাপিতো এতিয়া ঠেকা কাম চলি যায় আৰু।
অ চলি যায় আৰু সেইটোৱেটো এতিয়া উপায় নে কেইটামান অলপ চলপ কাম চলি যায় আকৌ ধুনীয়া। মিক্সিটো।
তেনেকে মাজে মাজে চলাই থাকো অ কিন্তু এনেই সৰহকে খাওঁ বুলি কলে মই। ঢেঁকীত খুন্দি পেলাই সেইটোতে এটা এটা বহাই দিওঁ আৰু। এটুকু এটুকু যাক যেনেকে দিব তেনেকে দি আৰু কাটি কাটি খাই দিব পাৰি আৰু।
অ সে আৰু যে পিঠাগুৰি যে খুন্দি আনি থয় যে চাউলটো যে মিলত যে সেইটো দি।
খাই মই ভাল সেইটো মই মানে মাজতে এবাৰ বিছাৰিছিলো। কিন্তু মই বস্তুটো জুতি নাপালোচোন বস্তুটো গম পাইছানে।
আমাৰ এইখিনিত দোকান এখন আছে তেনেকে বেছি থাকে মানে।
সেইটো আকৌ ভাল কি হয় শুকুৱাই পেলাইদি তুমি থৈ দিলা ভালকে শুকুৱাব লাগিব থৈ লয়। তুমি এইৰে বৰ পিঠা চৰ পিঠা বনাবলৈ। সেইটো কেতিয়াবা খাওঁ বুলি কও তেনেকে খাব পাৰি আৰু সেইটো মানে ইমান এটা বেয়া নহয়। বাৰু হেৰি কৰিবা দিয়া ঠিকে আছে মই আকৌ ৰ'দ উঠিলে ৰুব।
অ হ'ব ৰুই লোৱা ৰ'দ নোলাওঁতেই অ অ হ'ব হ'ব অ হ'ব।